হেল্ল'। অ', কি কৰিছা?
এ আছো ভাই, আপুনি কি কৰিছে হয়?
মই ভাত খাই বাগৰিছো দিয়া।
হয়, হয়। বাকী ভাত কিহে খালে হয়?
মই দালি খালো, কোমোৰা ভাজি খালো ভাত খালো দতিয়া বনালো তাগে।
অ'। ময়ো খালোদে ভাত।
কয়লা এতিয়া কোৱাচোন পৰীক্ষাৰ কথা কোৱা।
পৰীক্ষা প্ৰথম এখন পৰীক্ষা হৈ গ'ল চাৰি তাৰিখে যোৱাকালি পৰীক্ষাখন পেপাৰখন বাৰু অবাত হেৰি হৈছিলে তথাপিতো বৰ বাৰু ঠিক ঠাকেই গৈছিলে পেপাৰখন ভাল হৈছে বুলি ক'ব পাৰি। কৰিলোঁ কৰিলোঁ গোটেইকেইটাই কৰিলোঁ বাৰু।
মোৰ ছোৱালীজনাও ইকনমিক হয় জানা।
আচ্ছা, আচ্ছা।
তাই যোৱা বছৰ পঢ়ি আহিলে তো গম পোৱাই তেক পাইছে তোমালোক এতিয়া নেটৰ এক্জাম তাৰিখ চাৰিখতো দিয়াই নাই ডেট তেতিয়াই নাই শুনিবলৈ পাইছো দহ পোন্ধ ৰ মানলে এডমিট দিব সেই এডমিট যদি দিয়ে পৰীক্ষাৰ ডেট দিয়া নাই মোৰ আচৰিত
নানা এডমিটটো দিয়াৰ পিছতো দেৰিব আৰু উলিয়াই অহ
সেই এডমিট দিয়াৰ পিছত ডেট নিদিয়ে নহয় সদায় এডমিটতে ড আৰু প্লে চব থাকে নহ। অ', গতিকে এডমিটৰ আগত দিব ন'।
এইটোৱে আৰু সেইটো দিব ৰ'বা চিন্তা নকৰিব আপুনি পাই যাব ছোৱালী ক'ত দিছে চানা ক'ত দিছে। তেজপুৰ অহ, তেজপুৰ কিমান দূৰ হয় হয় আপোনালোকৰ তাৰ পৰা?
এঘন্টা দুঘণ্টা
উম ঠিকে আছে লৈ যাব অকমান অসুবিধা হ'ব বাৰু। ৰাতিপুৱা যাবলৈ যদি
ছেকেণ্ড চিফ্ট হ'লেই ভাল পাম মই।
ছেকেণ্ড চিফ্টটো নহয়।
মোৰ মতে আকৌ ছেকেণ্ড
হ'ব বাৰু। দুটা হ'লেই সুবিধা হয় আজিকালি ছেকেণ্ড চিফ্ট বুলি ক'লেও ধৰি লোৱা ছেকেণ্ড চিফ্ট সুবিধা হ'ব পিছে ৰাতিপুৱা আকৌ লাহে
মই মানে মই যিমান খিনি অভিজ্ঞতা পাইছো সিহঁতৰ পৰীক্ষাৰ পৰা অহ প্ৰথম যদি দিয়ে আজি যদি দিলে ফাৰ্ষ্ট চিফ্ট এইবছৰ নেক্সট ইয়েৰ দেয়ে ছেকেণ্ড চিফ্ট এন থাৰ্ড ইয়েৰ দিয়ে আকৌ ফাৰ্ষ্ট চিফ্ট।
অহ হয় নেকি তেতিয়া ছেকেণ্ডত চিফ
যোৱাটো চিফটত মানে ধৰা তোমাৰ এহ যোৱা ডিচেম্বৰত মৰ্ণিং চিফ্ট দিছিলে ত'অ এতিয়া মই অহ কিন্তু অহ হয় যোৱা জুনৰতো মৰ্ণিং চিফট দিছিলে কিন্তু এদিন তাৰ আগত বাৰ আকৌ ইভিনিং চিফ্ট দিছিলে মোৰ মনত আছে তাই গুৱাহাটীত দিছিলেগে ইভিনিং পৰীক্ষা দিছিলেগে। গতিকে ক'ব নোৱাৰি মানে ক'ত পৰি যায় কেনেকে পৰি যায়।
এইটোৱেটো মানে আজিকালি গৰম দিন নহ গৰম ৰাতিপুৱা যাবলৈ বাৰু ইমান প্ৰব্লেম নাই কিন্তু যোৱাবাৰ যোৱাবাৰ ময়ো পৰীক্ষা দিছিলো নহ মই আপোনাক কি ক'ম মানে ৰাতিপুৱা প্ৰায় পাঁচটা মান বজাতে ওলাইছো
উম
তে আন্ধাৰ একেবাৰে ডিচেম্বৰ একোৱেই ধৰিব নোৱাৰি আৰু দিনটো‌ আৰু দিনটো গোটেই দিনটো কোবা আছিলে গোটেই বতৰটো। উম ইমান ঠাণ্ডা নহয় ৰাতিপুৱা অহ বাত তাকেহে আচৰিত আৰু তাৰ পিছত যেনে তেনে গাড়ী পাবলৈ সুবিধা হয় ইমান কুঁৱলিত। তেনেকে ক'লো আৰু কিন্তু অৱশ্যে এটা ভাল গৰম দিনত মানে ৰাতিপুৱা যাবলৈ ভাল বাৰু দেই। এইটো সোনকালে হৈ চাৰিটা পোহৰ প্ৰায় চাৰিটা বজাতে পোহৰ হৈ যায়। সেইটোৱেই তাৰপিছত আপোনালোকৰ যাতায়ততো অসুবিধা নাই ন'।
অসুবিধা মানে পাব পাব্লিক ট্ৰানসপৰ্টতে যাব লাগিব।
হয়, হয় আজিকালি পৰা এটা কথা ভাল হৈছে কি যাতায়াতৰ অকমান অসুবিধাতটো বাৰু দেই।
এতিয়া কি কেনেকে যোৱা হয় ৰ'বা আকৌ গাড়ী এখন ঠিক কৰাতো পইচা লাগিব নহয়। কাৰবাৰ বোলে এখন গাড়ী থাকিলে হয় তেতিয়া মই তেলৰ খৰচ যিয়ে পঠিয়াই দিলোঁ হয়।
হয় ঘৰততে থাকে কাৰো গাড়ী নাই ন'।
নাই অ'। আছে এওঁৰ লগৰ উম, খয় ঘত আছে তেনেকেই এওঁতোক গম পালে তেনেকেই ঠ কৰি দিব বাৰু। তাকে ভাবিছো মই কাৰোবাক কেনেকে মন য় পৰীক্ষাটো দিয়াই আহিবনে।
সেইটোযৱে আৰু ছোৱালী ক কথা ন' যাৰ তাৰ লগত পঠিয়াবলৈ বেয়া যেয়া অসুবিধা হয়। দাদা ভালে বাৰু দেই অসুবিধা হয় দিয়কচোন বহত এজনী ছোৱালীজনীৰ। যদি ঘৰৰ কোনোবা হয় তেতিয়াতো বাৰ অসুবিধা নাই দিয়কচোন গাড়ীখনত গলে গাড়ীখনত গলে খুব বেছি এঘন্টা সময় লাগিব আৰু নিজৰ গাড়ী হ'লে।
তোমাৰ গাটো অলপ বেয়া আছিলে যে। তোমাৰ এতিয়া কেনেকুৱা যায়?
কাঁহটো বেয়া মানে তেনেকুৱা বেয়া নাছিলে ভালাগে খুব মূৰ বিষ হৈছিলে মানে মানে কি হয় আগৰকেইদিনা খুব গৰম অতিপাত গৰম তাৰ পিছত আপোনাৰ ঠাণ্ডা ঠান ৰ মানেকমান বতৰটো ঠাণ্ডা কইলেও ক'মপেৰেটেভলি তাৰপিছত ঠাণ্ডা গতিকে, মানে মোৰ বিষ হৈ গ'ল পানী লগা নিচিনা হৈ গ'ল চৰ কাহ পানী লগা।
অ'
তাৰ পিছত মানে সাক্ষাৎ এই মোৰ কিতা আৰু এইকেইদিন বহুত প্ৰেছাৰ জানে পঢ়িবলৈ, মই কি কৰো একো বুজিয়ে পোৱা, নাই উপায়ে পোৱা নাই।
ইমান টেনচন নল'বা। কি আছে কোৱাচোন? চেপ্তাৰ কেইটাৰ কি, কি ক্ষেত্ৰত তান পাইছা কোৱাচোন।
মানে টান পোৱা নাই, টান বুলি কোৱা নাই একচেল কথাটো মানে বহুত বহুত পৰা বিহ
মানে বৰিং, বাধ্যয়ত পৰি পঢ়ি থকা নিচিনা হৈছে, বাধ্যয়ত পৰি যেতিয়া পঢ়িবলে বহিবা কেতিয়াও তোমাৰ, তুমি ইন্টাৰেষ্টিং নপাবাই। তুমি অকমান ই বনাই লৈ পঢ়িবলৈ লোৱাচোন এতিয়াাবাৰ মই কলে হৈ নাযায় সেইটো মই আমাৰ ইহঁতক ক ইণ্টাৰেষ্টিং কৰিলো উম কোৱা
ভভপেট আপুনি নিে ককেই কোনডোখৰতং বনাব যেতিয়া গভাৰনেেণ্ট হিষ্ট্ৰ অফ গভাৰনেন্স সেইবোৰ যেতিয়া পঢ়িব লাগে
ন উম ত তুমি দাতাকেইটা মনত ৰাখি পেলাই অকনমান আৰু বুজি লি সেতি পাই আৰু নহবা নোৱাৰি মোৰ মতেতো এনেকুৱা লাগে দেই মই নাজানো মই কিমান সচা এা মোৰ এনেকুৱা লৈকে তেওঁলোকেও পঢ়ি নাচায় তেওঁলোকেও নাজানে তেওঁলোকে ইমান কি ডাটা জানিব ভুলকে লিখিলেও একো নাই
মইো তেনেকে কৰো তাতো মানে এ্ৰ্টো গম পালে হ'ল অ এইটো এনেকুৱা এনেুৱ ফিগাৰ
মই আকৌ মই আকৌ এনেকুৱাকে ডটা ভৰাও ভুল বুলি ক'ব নোৱাৰেি একো জত
মই আকৌ আগত আকৌ হেৰি দি চিম্বল টিম্বল দি দিওঁ ন মানে পক্স চিম্পল ডাল দিওঁ ত বুল হৈেইছিলিম্বল তাৰপিছত একদম এক চ লিখি দিওঁ আগত ত দুই নম্বৰ সেইটো দিওঁ তাৰপিছত হে দিওঁ মানে মই এনেকে দিও এৰা ট ত এবউত তেনেকে দি দিওঁ তেতিয়া দি দিলে মানে বস্তুটো এটা ফিগাৰ এটা কমপ্লিট ফিগাৰ এটা দেখাই ন
মোৰ মানে একে আৰু মই মানে কেনেকুৱা মই একে টেবুল চেবুল বনাই গৈমলপ পেণ্টৰ লিখিছিলো দেই মই যেতিয়াল মানে মই কে এখন টেবুল মুখস্থ কৰি যাম নহবা শুনিব বেয়া লাগিলেও কওঁ আৰু মইতো বেঞ্চত গৈ টেবুলৰ দ লিখি থৈ দিমে এইখন মই লেখনে ভ বা টেনৰ কুৱেশ্যন আহিছিলে বেছি একো নাজানো গোটেই টেবুল খখন বঢ়াই দিলো দি পেলাই তাৰ পৰাা লিখিলো এতিয়া মোক মাক্ক কাটিবই নোৱাৰিলে তাত দ দিব লগা হৈ গ'ল
এইটো হয় বাৰ বাকী বাৰ হ'ব দিয়ক মই আৰু এইবাৰ টেবুল চেবুল পঢ়িবলৈ যেনেকে পাওঁ তেনেকে পঢ়ি যাম আৰু
উ তুমি তোমাৰ ওচৰত কোন পৰিছা পৰীক্ষাত
এতিয়া অকমান চেঞ্জ কৰি দিলে মই বাৰু কালি আগৰ নিচিনাকে বহিলো তেতিয়া আমাৰ মানে লগৰ এজন ওলাই গুচি গল চাকৰি পালে কাৰণে গতিকে এতিয়া ৰুল নাম্বাৰ আকৌ আগতে আগতে যত পৰিছিল, তাৰ পৰা আগলে পৰি গ'ল মোৰ ৰল নাম্বাৰটো আগৰ বেঞ্চত পৰি গল।
হয়াই ন!
উ
ওম ওম তাকে হক দিয়া পঢ়া মাষ্টাৰ্চ লৈ চাগে ইকনমিক্স এন এটা চাবজেক্টত বহুত ডাঙৰ কথা দিয়াচোন।
মানুহ ডাঙৰ নহয় দিয়ক মানুহেইদিনাখন ফিজিক্স কেমেষ্ট্ৰিটো কৰে।
ফিজিক ফিষ্ট ঠ আসৰ ঠাইত ৰখা ন সেইটো মিক্স কৰিব নোৱাৰা বহুত ফিজিকষ্ট ল'ৰা ছালী ইকনিক্স ভয় কৰে ন। ত' নিজৰ ছাবজেক্ট। আমাৰ এটা দিবা না।
আপুনিও ইকনমিকচে পঢ়া হয়, ন?
মইয়ো ইকনমিচ, মোৰ ছোৱালীয়ো ইকনমি
ল'ৰা?
এতিয়া তোমালোক, তোমাৰ-তোমালোকৰ কি প্লেন আছে পৰীক্ষাৰ পিছত?
প্লেন মানে মই তেনেকে এক্সেল এটা প্লেন নাই, মানে কি হ'ল, মই ভাবি থৈছো বি এডটো দিম বুলি ঠিক আছে, তাৰপিছত মই বি এডটো ফৰ্ম ফিলাপ কৰিলো বাৰু এখনত, এখন ইনষ্টিটিউটত তাৰপিছত সেইখনত বি এডটো দি চাওঁ। আৰু অৱশ্যে মোৰ সেইখন পঢ়াৰ অকমানো মন নাই বাইদেউ মানে মই এনে কৰিয়ে থৈছো আৰু তাৰ পিছত মই আকৌ ভালকে দিব লাগিব এখন বেলেগ ইনষ্টিটিউটত ঠিক আছে সেই ইনষ্টিটিউটত দি যদি পালে পাম নাপালে আৰু মই ত সম্পূৰ্ণ এটা বেলেগ বা প্ৰশাসনিক দিশৰ ফালে আগবাঢ়ি যাম বুলি ভাবিছোঁ। প্ৰশাসনিক দিশতে আগবাঢ়ি যাম, প্ৰশাসনিক দিশত আগ আগবাঢ়ি যাওঁতে বাটত যি আৰু পালি পহৰীয়াবোৰ আহে
উম। এতিয়া অকমান ৰেষ্ট লোৱা পঢ়িব লাগিব আকৌ।
ঠিক আছে দিয়ক‌ বাইদেউ, ঠিক আছে হ'ব দিয়ক।